হেল্ল' অঁ এই কি কৰিম বহি আছো ভাত পানী খাই
ভাত খালা, এ এনে আছো, এনে আছো
ভাত খালো
অঁ কি দি
এ আৰু দালি বনাইছে আছিলে ৰঙালাও আলু ভাজিছিলে সেয়াই তেনেকে
উম
কি কৰি আছা
মই এনে আছো
ভাত খালা নেকি
ভাত নাই খোৱা বনাই বনাই হ'ল খোৱা নাই
অ কিয় বনাইছে
নান কি বনাইছে দালি মাছ আছে নেকি সেইদিনা মাছ উম এয়া উম কেতিয়া আহিবা তুমি
যাম অ
আহ
কলিজা শুলে নেকি
পোৱালী কেইটা শুলে
দুইটা শুলে
আহ
আইতাহঁতৰ ‌ভাল
আছে অ
উম
প্ৰগ্ৰেম
প্ৰগ্ৰেম কাইলে কম্পিটিশন আছিলে
ক'ত
হা
ক'ত আছে
এই ইয়াতে গেদাবু়ৰি বুলি কয় তাতে আছে পোৱালী ফাৰ্মৰ পৰা নিলে
আহ তে
আহ পাৰ্টি দিয়ে জমা হৈ হৈছে মইহে যাব পৰা নাই
হা
পাৰ্টি বোলো ঢেৰ জমা হৈ আছে খাবলৈহে যাব পৰা নাই
ক'
কোনে চলাই চাগে
হম পাপাই আজি পাপা আজি চলাইছে গাড়ী
অ
উম পাৰিছা আজি চলাইছেগে
ঠিকে আছে
উম
চবেই শিকিব লাগে
সেইটোৱে
হ
হেই টোয়ে বোলো চবেই শিকিম ময়ও শিকিম
আহ
উম
অ
তাকে
ত বাকী এডমিশন ক'ত
এডমিশন নগাঁওতে থাকিম
আহ
ইয়াতে নগাঁওঁতে লম
ক'ত নো
নগাঁওতে ইয়াতে ক'ত মানে এ দি পি ত এপ্লাই কৰিছো এপ্লাই মি হ'ব হে বাৰতাৰিখৰ পৰা এপলাই কি
হয়
উম তাপাহে
উম
ই এয়া তুমি এইটো সপ্তাহত আহিবানে অহা সপ্তাহত
ক'লে
এইটো সপ্তাহ আজি গলেই তাকে
আহ
কালি পা এইটো সপ্তাহ
আহ
উম
জব তাত কৰিব যামও দুদিন তিনদিন মানৰ পিছত চাগে দুই তিন দিন মানৰ পিছত হেল্ল' হেল্ল' কি হ'ল হেল্ল' হেল্ল'